অ', কোৱা। কোৱা, এ, এনেই অলপ ওলাই এনে, অ', খালো।
মই এনে, গছৰ তলত বহি আছো।
অ', গৰম লাগিছে?
অ', গৰমতটো বহুত দিছে ৰ'দ নাইক
অ', অ', মইও সেই গৰমতে এনে
কিবা খাইছে?
অ', খালো।
কি খালা?
লাগিছে যে বাহিৰৰ মনে ওলাই আহিছো ইমান গৰম ইমান ৰ'দ দিছে। বা ৰ'দত ওলাব নোৱাৰি। হেল্ল'?
অ', গৈছিলো টাউনত গৈছিলো এই ছোৱালীটোৰ কাৰণে কাপোৰ কিনিব।
অ', আনিলো গৰমত পাতলা পাতলা কাপোৰ লাগিছে ঘৰত পিন্ধিবৰ কাৰণে। সেইটো কাৰণে, কাপোৰ ঘৰত পিন্ধিব সদায় পিন্ধিব কাৰণে।
আপোনাৰ ছোৱালীটো কিমান ডাঙৰ? ছোৱালী টো কিমান ডাঙৰ?